হেল্ল' হয় শুনি পাইছেনে বাৰু
অ শুনিছনে আপুনি এ আছো। বৰষুণ পৰিছে বাহিৰতে বহি আছো।
হয় হয় গৰমৰ কাৰণে বৰষুণটোতে ভাল লাগিছে নহয় জানো।
অ অ সেইফালেও পৰিছে নেকি আপোনালোকৰ ফালে বৰষুণ।
হয় হয় আমাৰ মানে এই পিনেও বহুত বৰষুণ পৰিছে। অলপ আগত মানে এইখিনি গৰম কন্টিনিউ গৰম দি আছে যে। সেইবাবে আপোনাৰ মানে এতিয়া,
বৰষুণ পৰিয়ে আছে বাৰু ৰ'দতটো নাইয়ে।
হয় হয় গতিকে হয় অলপ ঠাণ্ডা লাগিছে এতিয়া মানুহ বিলাকৰ গা বিলাক শীতল পৰিছে এতিয়া।
ভাল হৈছে গৰমতটো অকমান হলেও কমিছে।
হয় হয়। মানে গৰমটো মানে বৃদ্ধি হোৱা মানে কাৰণ হৈছে আপোনাৰ মানে এইবিলাক গছ গছনি বিলাক বেছিকে কাট
অ গছ গছনিত এটা ন আকৌ মানুহৰ সংখ্যা বাঢ়িছে যে তাত, জনসংখ্ৰাটো কিমান বৃদ্ধি হৈছে সে আও মানুহৰ পৰা অ, ঘৰ বনোৱা ন ঘৰ বনোৱাব লাগিলে। ৰাস্তা পদূলি গছবোৰ কটা গৈছে আৰু
হয়, এতিয়া। ফ্লাইঅ'ভাৰবিলাক বনাই আছে। কম, কম সোপা গছ কটা গৈছে বোলা আপোনাৰ এইপিনে ধৰক। কল, কাৰখানাবিলাক বেছিছি। প্ৰজেক্টবিলাক বেছি গৈ হৈছে যে আপোনাৰ ইণ্ডাষ্ট্ৰ্ৰী বিলাক বেছি হৈ গৈছে ৰাস্তা ঘাট বেছি হৈ গৈছে।
সেই আৰু আজিকালি মানুহে ঘৰৰ ওচৰত ডাঙৰ গছ নৰখোৱাই হৈছে। গৰম দিনৰ কাৰণেহে লাগে অ, ধুমুহা দিনত চোন গছ নালাগে সেইটো ভয়তে আচলতে কাটিছে ঘৰৰ ওচৰত থকাবোৰ ন'।
হয় কিন্তু তাৰ ফলত আপোনাৰ কি হৈছে গছ-গছনি কটাৰ ফলত আমাৰ গোলকীয় উচ্চতাপটো বৃদ্ধি পাইছে ন হয়। তাৰ পৰিমানত আমাৰ ধৰক বৰষুণৰ হয়। হয়, হয় তাৰ পৰিমাণে আমাৰ কি কৈছে বৰষুণ বিলাক। কমি গৈছে ন গছ বিলাক কাটাৰ কাৰণে আপোনাৰ কৃষক বিলাকে। পথাৰখন খালী পৰি আছে খেতি কৰিব পৰা নাই বৰষুণৰ কাৰণে। হয়, কিমান কষ্ট হৈছে হয়।
কৰাতে মানুহখিনিতে অলপ সুবিধা হ'ব চাগে। খেতিয়ক মানুহখিনি বিশেষ কৈ বাকী খিনি বাৰু অ'।
হয় যাৰ ধৰক চলাৰ আছে তেনেকে ধৰক। সেই তেওঁলোকেতো সুবিধা অনুযায়ী হয় সুবিধা অনুযায়ী কৰিব পৰা গৈছে। কিন্তু যাৰ এতিয়া একো নাই এতিয়া কি কৰিব। বৰষুণৰ ওপৰতে মেইন হৈছে আপোনাৰ খেতিটো মানে বৰষুণৰ ওপৰতো নিৰ্ভৰশীল।
অ প প্ৰধানত আমাৰ বৰষুণে এতিয়াহে চলাৰ, মটৰ এইবিলাক ওলাই। ওলাই পেলা ধৰি ল' হেৰি হৈছে ন' আগতেতো বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰিয়ে খেতি- পথাৰ। উম, প্ৰাকৃতিক বস্তু হ'ব ন'। সেইতটো আও। আগতে প্ৰাকৃতিক ভাৱে চলি আছিল কাৰণে মানুহখিনিও সুস্থ। আছিল এতিয়া বেছি হেৰি হোৱা কাৰণে অ'। বেছি আধুনিকতা হোৱা কাৰণে মানুহ অসুস্থতা ন'। আৰু আধুনিকতা নহ'লে সময়তটো বেছি যায় যে সেইটো কাৰণেও লাগেই বাৰু আধুনিক
হয়, হয় মানে আপোনাৰ ধৰক যিমান মানে ধৰক আগুৱাই গৈছে মানুহ মানে। তেনেকে ধৰক আমাৰ যান্ত্ৰিকতা বস্তু সকলোখিনি বস্তু আগুৱাই গৈছে ন সময় কম লাগিছে। কিন্তু তাৰ ফলত কি হৈছে মানুহ আমাৰে লোকচান হৈছে ন মানুহ বিলাকৰে লোকচান হৈ আছে।
হয় সেইটো।
হয় এতিয়াতো চাওকচোন আপুনি খেতি পথাৰত আপোনাৰ এতিয়া সাৰ নিদিলে আপোনাৰ একোৱয়ে নহয়। কিন্তু আপোনাৰ আগতে আমাৰ ক ককা, দেউতাৰ দিনত আপোনাক কি কয় গোবৰ খাৰ, বাচন খাৰ তেনেকে চাই গোবৰ দতো আপোনাৰ গোটেই খ ধান খেতি কৰে।
আগতে বছৰটো মানে গোবৰ ৰখাই ৰখাই। যাই নহয় জানো খেতিৰ দিনত লাগিব এতিয়া গৰুৱে নাই মানুহৰ। গোবৰ ৰখোৱাটো দূৰৰ কথা অ' গৰুৱে নাই।
এটা দিন নহয় জানো ট্ৰেক্টৰ সোমাল পাৱাৰ টিলাৰ সোমাল ধান কটা মেচিন। আনকে ৰোৱনীও নাইকিয়া হ'ল পথাৰত হয়। হয়, মানুহ বিলাকৰ মানে হয়। হয়, যিমান বিলাকৰ যিমান মানুহৰ সুবিধা হৈছে। কিমান মানুহ বিলাকৰ ধৰক এলেহুৱা হৈছে বা এলেহুৱা হোৱাৰ ফলত কি হৈছে বেমাৰ বিলাক বেছি বাঢ়িছে মানুহ বিলাকৰ মানে শাৰীৰিক যোনবিলাক পৰিশ্ৰম সেইবিলাক মানুহ বিলাকক
উ কমি গৈছে হয়-হয়।
হয়, সেইবাবে মানুহবিলাকৰ ধৰক বেমাৰ, বেমাৰ হৈ হ'ব হোৱাত কি হৈছে ডক্টৰ চিকিৎসালয়ত যাব লগা হৈছে।
অ প্ৰত্যেকতটো সেই ক্ষেত্ৰতে বেমাৰ ঠাণ্ডা পৰিলেও বেমাৰ গৰম পৰিলেও বেমাৰ মানুহৰ এ এতিয়া হৈছে এইটো মানে দুদিন গৰম দুদিন ঠাণ্ডা পৰিলেও বেমাৰ৷
হয় এতিয়া ডক্টৰৰ ওচৰত যোৱাৰ লগে লগে ধৰক টেবলেট এটা দিয়েই খাবলৈ ত'ত তেনেকে ধৰক টেবলেট খালে জানে আমাৰ শৰীৰটোক কেনেকুৱা হৈ থাকিব শৰীৰত হয়৷ এনে টেবলেটতটো দিলে ধৰক আমাৰ ভালৰ মানুহ সুস্থ হলেই দিয়া হ'লো যিমান পাৰে আমি মানে ধৰক টেবলেট নোখোৱাকে বা ৰাসায়নিক সাৰ বিলাক নোখোৱাকে খাদ্যবিলাক যিমান গ্ৰহন কৰিব সিমানে ধৰক শাৰী শৰীৰটো ইমান আৰামতদায়ক থাকিব হ'ব ন হয়-হয় গতিকে এয়া মানে আৰু এটা কথা মানে এতিয়া ধৰক মানুহ যিমান এলেহোৱা হৈ গৈছে আমি ধৰক তেনেকে ৰাতিপুৱা সোনকালে ধৰক যিমান পাৰো আমি শাৰীৰিক মানে ব্যায়াম বা য়গা তেনেকে কৰাটো বা খুস্থ
অঁ-অঁ হয় এতিয়া মানুহে ঘৰতে জিম যায় ন আগতে ৰাস্তাই-ৰাস্তাই খোজ খোজ কাঢ়ি কাঢ়িয়ে বিয়াত জাম কৰে এতিয়া মানুহৰ ৰাতিপুৱা উঠিয়ে জিমহে যাব৷ ফ্ৰেচ বতাহটো নাপায় হয়নে বাৰ এতিয়া আগতে ধৰি লও অ আগতে কিমান ৰাতিপুৱাই উঠি হাল বাব যায় সেইবোৰে হয় আচলতে বিয়াম আৰু বেলেগকে কৰিবই নালাগে খেতি পথাৰতে ব্যায়ামটো হৈ যায় কিন্তু এতিয়া মানুহে ধৰি লওক ভাবিছে খেতি পথাৰ নকৰো ব্যায়াম গৈছো সেইটো ব্যায়াম কৰাটো বেয়া নহয় কিন্তু ভালে কিন্তু আগতে মানে মানুহে ব্যায়াম নক কলে এনেই সুস্থ এতিয়া আকৌ উ সুস্থ হবলৈ আকৌ নিজে কষ্ট কৰি ফুৰিবলৈ লগা হৈছে। ব্যায়াম কৰাটো কষ্টই দিয়কচোন আও অ উম।
কি মানে সেইটো যান্ত্ৰিকতা দিন নহয় জানো? এতিয়া সেইকাৰণে মানে চবে এলাহ কৰে অকমান আও।
সেইটোয়ে আচলতে মানুহৰ লগত এতিয়া খাপ খাই-খাই মিলি গৈছে যান্ত্ৰিকত এটা মানুহ প্ৰ প্ৰত্যেকটো বস্তু এতিয়া মিলি যাব অ আচলতে মইনো খেতিয়ক হৈ কথাটো কৈছো মই আগৰ দিন মতে চলিলে পৃথৱীখনতো এতিয়া আগ দিনৰ মতে হৈ থকা নাই৷
উম
পৃথিৱী মতে চলিব লাগিব উম-উম এতিয়া এয়া আৰু দহ বছৰ ত পিছত আৰু সলনি হ'ব ন সেনেকে আৰু আৰু পঞ্চাশ বছৰ পিছত আৰু তোন কি বা হয়৷ চেকেণ্ড ন
হৈ আছে, হয়-হয় এতিয়া শিক্ষাটোয়ে চাওকচোন ক কবলৈ গলে কিমান মানে আগতকে মানে এ আবে মানে হেৰি হৈ গ'ল ন এডভান্স হৈ গ'ল বিশেষ
অ-অ হয় আগতে মেট্ৰিক পাছটোয়ে বহুত শিক্ষিত নহয় জানো? এতিয়াতো উ মেট্ৰিকটো এটা সৰু ল'ৰা ছোৱালীয়ে পাছ কৰা নিচিনাহে ভবা হ'ল। অ।
এম এ পাছেও একো নহয় আগৰ দিনত এম এ পাছ বা ডক্তৰ হয়।
গাঁও এখনত যদি এইটো এম এ পাছ কৰি আছে তাৰ সমান শিক্ষিত নাইয়ে। আগতে, এতিয়া ঘৰে ঘৰে-ঘৰে এম এ পাছ বি এ পাছ যি পাছে নকৰক কথা নাই মানে চব আজিকালি শি শিক্ষিত হয় সেইটো কথা। শিক্ষিত-শিক্ষিত হোৱা কাৰণে ভাল হৈছে, উম আৰু কিছুমান অ হৈছে বাৰু উম আগুৱাই গৈছে হয় এতিয়া ভাৰতৰ বা পৃথিৱী হেৰি লগত মিলিবৰ কাৰণে শিক্ষিত হবই লাগিব প্ৰত্যেক
হয়-হয়-হয়-হয়। মানে একচেলি ভাল হৈছে এতিয়া আমাৰ হয় হয়। হয় মানে এতিয়া আমাৰ আমাৰ যুৱ প্ৰজন্ম বা আমাৰ শিক্ষিত সমাজখনৰ কাৰণে আমাৰ ধৰক নিজৰ ঘৰ খন নিজৰ গাও খন নিজৰ অঞ্চলতটো, নিজৰ ৰাজ্যখন তেনেকে কিমান মানে আগবাঢ়ি গৈছে, সেইকাৰণে ভাল হৈছে। মানুহ বিলাকে বুজি পোৱা হৈছে, তেনেকে ধৰক আগৰ দৰে ধৰক মানে কী কু নীতি এইবিলাক কোৱা মানে নাইকিয়া হৈ গৈছে অপব্যৱহাৰ ন হয় চোৰ ডকাঁইট এইবিলাক ধৰক তেনেকে কমি গৈছে ন শিক্ষা হোৱা কাৰণে। হ'লেও ধৰক কিছুসখ্যক মানে হয়।
উম,
ধৰক চল্লিশ শতাংশ মান আছে আৰু তেনেকুৱা।
আছে আছে অকনো নাইকিয়া আছে যিখিনি বেয়া হৈ আছে বেয়া হৈয়ে আছে। আৰু যিখিনি ভাল হৈছে বাৰ ভাল হোৱাতে ভাল হৈছে ন। এতিয়া তাৰমানে অ গোটেই হেৰিখনে অ তাৰমানে মানুহ মাৰি খাই সোৱাদহে লাগি গৈছে। শিক্ষিত যিমান হৈছে চাবচোন আপুনি প্ৰত্যেক দুৰ্নীতি কৰিহে কিন্তু উ উন্নতি জখলাত যাব বিচাৰে নিজৰ কৰ্ম দ্বাৰাই যাব নিবিচাৰে।
কিন্তু যিমান ধৰক কিন্তু যিমানে দৰ হয় যিমানে মানে আপোনাৰ দুৰ্নীতি নক কৰক কিয় মানে সদায় সৎ পথে চলিলেই মানে আপুনি ধৰক ফলটো পাব। এদিন নহয় এদিনতো দুৰ্নীতি কৰিলে ধৰা পৰিবই ন।
কৰিবই হয় ধৰা পৰিব মানে সেইটো, এ হেৰি আৰু মানে নিজে নিজে তাৰমানে সেইটো মুখলৈ যাই থাকিব আজি নাই যোৱা। কাইলৈ হলেও সেইটো মুখত পৰিবগৈ দুৰ্নীতিৰ মুখত হয় সেইটো, এয়াই মানুহখিনিয়ে মানে যিয়ে নহওক গছ চছ এতিয়া পাৰিলে ৰুব লাগে ন।
হয় হয় যিমান পাৰে গছ চছ তেনেকে ৰুব লাগে বা ধৰক এ ফল মূল তেনেকে ফলৰ যিমান পাৰে মানে জুচ চুচ তেনেকে বনাই পেলাই ঘৰতে তেনেকে ধৰক তেতেলী পানী বা নেমুত পানী, বা তেনেকে ধৰক আমি ধৰক ঘৰত এনে কি কলপচলা খাবলৈ আনা কলপুলি যে কলপচলা।
অ অ খাবালে ভাল হয় ঠাণ্ডা হৈ থাকে উম। আগতে কুঁহিয়াৰ খেতিতো প্ৰত্যয়েক ঘৰতে হয় এনেকুৱা দিনত এতিয়া কুঁহিয়াৰ খেতি নাইকিয়াই হ'ল। উম এতিয়া কব ধৰি লও বেলেগৰ পৰা আনি কুঁহিয়াৰ ৰস বনালেহে খাব পৰা যায় নহয় জানো। আগতে উ উ বহুত ভাল সেইটো কাৰণে শৰীৰৰ কাৰণে উ, কুহিয়াৰ ৰস আকৌ দাব নাৰিকল।
হয় আপোনাৰ জেগাত আকৌ তিহুতো আপোনাৰ কিন্তু মানুহে কয় গৰম কিন্তু তিহুটো আপোনাৰ বহুত মানে ভাল মানে শৰীৰৰ,
অ তিয়হটো ভাল বহুত।
হয় হয়।
উম কৰি দ তো গা, গা স্কিনটোও ভাল কৰি ৰাখে ঠাণ্ডা কৰে ন ভাল কি
আৰু ধৰক তেনেকে ধৰক এই আমি আগতে ধৰক খাই চিলো মাটিকলহৰ পানী তেনেকে ধৰক, এতিয়াতো বাৰু সেইবিলাক নাইয়ে জান এতিয়া মানুহৰ ঘৰে ঘৰে ফ্ৰিজ চিজ তেনেকে অনা হল। হয় একো হয় হয় সেইকাৰণ সেইকাৰণে বেমাৰ হৈছে বাৰু,
এতিয়া একোৱাগাৰতটোহে বোলে উ অ অ হয়। দিয়ক ভাল লাগিলে আপোনা লগত কথা পাতি আকৌ পাতিব।
হয় হয় হয় হয় পাতিম দিয়ক বাৰু বাকী, গৰমৰ কাৰণে যিখিনি মানে ধৰক কথা পাতিল সেইখিনি ধৰক, মানে নিয়ম মতে মানি চলে ভাল হয় আৰু শৰীৰৰ কাৰণে। হয়, বাকী যি নহওক দিয়ক আকৌ কথা পাতিম ভাল লাগিলে কথা পাতি
তেওঁ ঘৰ
হয় হয়। শুভ ৰাত্ৰি ধন্যবাদ